হেল্ল,
অ, কি কৰিছে?
অ, আছো এনেই তুমি?
ময়ো এনে আছে, খোৱা দা, হ'ল?
অ, হ'ল, এই ভাত দিছিল ৰাতিপুৱা। ভাত খালোঁ, আৰু। চব্জি পটল আৰু আলু ভাজি দিছিল, কিন্তু আমি আলু পি পিটিকা পুতি, কেনে এনেকে খালো আৰু।
অ, আলু পিটিকা?
হম, তোমালোকে?
আমাৰো দালিয়ে আছিলে, আলু ফ্ৰাই সেনেকাইে আৰু।
অ, ঠিকে ভাতে দিয়ে নে ৰাতিপুৱা?
অ, ভাতে দিয়ে। বাৰটা বাজাত দিয়ে, ৰাতিপুৱা আঠটা বাজাৰ পৰাই দিয়ে। ৰানদা, বাৰটা বজাত দিব পিছত।
অ, অ,
এদিনত তিনদিনকে দিয়ে আৰু ৰাতি বাৰটা বজাত আৰু ৰাতিপুৱা
অ, অ, আজি হেৰি কলেজ নাই ন'?
অ, হ, আজি বন্ধ দিছে।
অ, আমাৰো বন্ধই বাৰু। আৰু কালি থাকিব, অ, মানে ফুৰিব কাৰণে?
অ,
নাই, নাই, আজি কতো যোৱা নাই, ইমান গৰম ৰ'দ বহুত।
সেইটোৱে গৰম ন, যাবই মন নাযায়।
অহ, তাতে। কিন্তু সেনেকে আৰু বেছি সে, নাথাকে না, বাজেটো নাথাকে। প্ৰত্যেকবাৰে যাই থকাৰ কাৰণ, দিক দাৰো হয় বাৰু।
অ, আৰু পইচা অলপ থাকিলে যাবও মন নাযায় পইচা বেছিকে লাগে আৰু কতবা- মন গলেও মানে যাব, থাকিলেও মানে পইচা- বুলিহে আৰু, যাব মন যায় পইচা অলপ থাকিলে যাব মন নাযায় আৰু।
অ' বাৰু অলপ পইচা আজিকালি সমাই নহয় খাওঁতে দেখোন গুচি যায় গোটেইখিনি আহা যোৱা ই ইমান ভাৰা চবৰে, কালি।
সেইটোয়ে ভাৰাই আজিকালি বহুত লয়।
অহ তাকেইতো, সেইকাৰণে যোৱাই নাযায়। উম নাই নাই যোৱাই নাই।
অহ।
তুমি পিছে?
নাই যোৱা নাই। অলপ দেৰিকে ধুম।
অ আজি আৰু এ গৰম বহুত কিবা- ধোৱাৰ পিছতো গাতটো কিবা কিবা লাগি থাকে যে সেইকাৰণে মই অলপ দেৰিকে ধুম আৰু।
অ ময়ো দেৰিকে ধুম বুলি ভাবিছো মানে গৰম না বেছি সোনকালে ধুলে- মানে ভাল গাটো কিবাই লাগে আৰু গৰমে লাগে পিছে।
অহ। তাকেতো। কি কৰিবা আৰু, গৰমৰ গৰম হ'লেও গৰম ঠাণ্ডা হ'লেও ঠাণ্ডা।
সেইটোৱে।
বাকী এই একলেন চেকলেন নোযোৱা নেকি তোমালোকে তাৰে ওচৰতে না তোমালোকৰ কলেজ।
আছে মানে বহুত পইচা লাগে তাতে মানে কিবা কিবি মেলা- খেলা কিবাকিবি খেলা ধূলাও আছে তাতে যাবলৈও মানে বহুত- পইচা লয় সেইটো কাৰণে আৰু যাবোও মন নাযায়, পইচা বেছিকে লাগে।
অহ, তাকে।
এ এনেতো ওচৰতে আছে যাব মন যায় কিন্তু পইচা কাৰণে আৰু- থাকে নিবাই পিছত পইচা চইচা আহিলে- পালে যাম ৰ অলপ পিছত।
অ তাকেতো জব কৰিলেহে কৰবাত যোৱাৰ কাৰণে চিন্তা কৰিব লাগিব- আৰু নহ'লেতো আৰু নাই।
সেইটোৱে।
এতিয়াতো আৰু নিজৰ খৰচ পৰতে সেনেকেই গুচি যায়।
এতিয়াতো নিজৰতে কিবা কিবি বহী কিনা পেন কিবা কিবি- কিবি লগাতে এইবিলাক কিনাতে পইচা যায়।
উম। তাকেতো। এই সেনেকে চলিব লাগিব আৰু এই এক বছৰটো গ'লেই আৰু বাকী আৰু দেৰ বছৰহে বাকী আছে।
সেইটোৱে।
বাকী হেৰি হোষ্টেলত ইনভাৰ্টাৰ আছে নে নে কি কি কৰে? লাইন নহ'লে।
এ আমাৰ হোষ্টেলত মানে এনভেটাৰ নাই। বহুত মানে কাৰেণ্ট গলে বহুত গৰম পৰে। থাকিব নোৱাৰে ওপৰতে চাদৰ ওপৰতে যাই থাকে- কাৰেণ্ট যদি যায় মানে থাকিব পাৰা নাযায়। গৰমত কাৰেণ্ট গ'লে আৰু। কাৰেণ থাকিলেও মানে গৰমে পৰে, ফেনো মানে বেছি গৰম হ'লে গৰমে হৈ যায়।
আমাৰো ছেম আৰু এইফালে আমাৰ ওপৰৰ ফ্লৰটো থাকা যায় নহয়। বহুত গৰম
অঁ
তাকে আক
এনে কেইজন আছে তোমালোকৰ হোষ্টেলত?
আমাৰ আমাৰ ৰুমত মানে
অঁ। হেল্ল'ও হেল্ল'ও হেল্ল'ও